শুনিছোঁ শুনিছোঁ, তুমি শুনিছা?
উম, শুনিছোঁ শুনিছোঁ, কি কৰিছা?
মই তোমাৰ এইয়া ৰ'দ দিছে মানে ইমান বেয়াকে দিছে, মই বহি আছোঁ মানে বাহিৰত।
অ', অ', অ'।
তুমি, তুমি কি কৰিছা?
এই মোৰ, কি কৰিছোঁ মানে, এনেই শুই আছোঁ। গম পাইছা নে নাই? তোমাৰ মানে এই সেইদিনাখন মানে হেৰি, কল্ড ড্ৰিংকচ খাই আছিলো। নাই তোমাৰ। এফালে চেণ্টাৰৰ ফালে গৈছিলো ওলাই মেলি। অ, খুব গৰম, খুব গৰম আছিলে যে, তাৰপিছত গৰমতটো এতিয়া কেনেকুৱা পৰিছে আৰু। তাৰ পিছত কল্ড ড্ৰিংকচ তোমাৰ দুবটলমান খাই দিলোঁ। তোমাৰ এতিয়া পেট ছট বিষত থাকিবই পৰা নাই নহয়। তাকে এতিয়া, দৰব চৰব খাইছো। হবাউ দেই, এতিয়া অলপ ভাল হৈছে আৰু।
অ', তোমাৰ, মোৰ তেনেকুৱাই হ'ল নহয়।
অ'।
এনেকুৱা মানে কি মই তুমি ইমান কলডিক্স নাখাওঁ। তাৰি ছতে কালি কি হ'ল, গ'লো পথালি পাহাৰলৈ। মানে চিন্তা হ'লে। তাৰ পৰা যোৱা, যোৱাৰ পিছতে লগৰ তোৰ লগত, এনে ফাষ্টফুড নাখাওঁ।
অ'।
কোৱঠা খালোঁ, পৰঠা খোৱাৰ পিছত এতুবা খাই দিলোঁ এটা কল্ডড্ৰিংক। ত', খাই দিয়া লগে লগে তোমাৰ মানে, পতককে উগাৰ এটা আহি গ'ল মানে
অ'।
আৰু নাক, কেনেকুৱা ধৰে নাকে থাকে, ডিঙি চিঙিএ কেনেকুৱা ধৰে আৰু। অ', তাৰপিছতে তোমাক খাইছোঁ মানে সেই মোৰ অলপ দেৰি কাৰণে উশা বন্ধ হৈ গৈছিলে তোমাৰ। পতককে মানে উগাৰটো আহি গ'ল মানে, এ আহি গ'ল যে সেইকাৰণে অকমান মানে এক্সিডেণ্টলি আহি গ'ল নে বোলোসো হঠাতে উগাৰটো, তাৰপিছতে তোমাৰ মানে মোৰ প অ, পতককে মানে অলপ দিগদাৰ হৈ গৈছিলে মানে। উশাহ-চুশাহ লোৱা। চকু পৰা পানী-চানী ওলাই গ'ল মানে। অই আও মানে সিনানী সিনানীয় আকৌ কি হ'ল আমাৰ মুখাগেদি আইচক্ৰীম গৈছিলে। সেইদিনানি কিনো মন গ'ল জানো মোৰ ভাগৰ খাবলে
অ, অ।
তাৰ পৰা মই, ৰই গৈ খালোগে বিশ টকা এটা লৈ। আগতে তোমাৰ কুলফি বিলাক ইমান ভাল ভাল আছি লে একদম পুৰা গাখীৰত
ভাল আছিলে। অ'।
পিছতে মই বিশ টকা কুলফি এটা আনি চাইছোঁ সিনানি। এই আগতে যে, দচ টকীয়া পেকেটত যে ভৰাই দিয়ে যে বৰফটো
অ'।
তেনেকুৱা নিচিনা কৰি পেলালে।
অ, একেবাৰে অকমানি সৰু মানে।
অ, ৰঙা যে ৰঙা, ৰঙা আগতে যে ৰঙা যে আছিলে যে দচ টকীয়া আইচ জিমটোযে অ' তেনেকুৱা কৰি পেলালে কুলফিটো, কুলফিটো ভিতৰত বগা গাখীৰ সেই নিদিয়ে। তেনেকুৱা কৰি পেলালে। চেপটো চেঞ্জ কৰি দিলে মানে।
বেয়া, বেয়া হৈছে হয় নহয় ক'?
আমাৰ আমাৰ তোমাৰ এতিয়া এই এতিয়া ঠাণ্ডা দিনত ল'ৰা-ছোৱালীবিলাকে কিমান খায়। এতিয়া মই এতিয়া দেখিছো মানে, আজিকালি ল'ৰা-ছোৱালীবিলাকক মাক-দেউতাকে, কি কৰে
অ, আইচক্ৰীম কিনি কিনি খুৱাই থাকে। আইচ কিম কিনি দিয়ে। তাৰপা ঠাণ্ডা কিনি দিয়ে। সেইটো তোমাৰ মই ভাবো সৈ সেইটো একদম ভাল কথা নহয় আকৌ। গম পাইছা নাই, মই মই চোৱা দেই মই এতিয়া তোমাৰ সেই মোৰ যে বেমাৰ যে হ'ল, তাৰপিছত তাৰপিছত মই গম পাই গ'লোঁ আচলতে ক'ল্ড ড্ৰিংকছটো খালে ভালনে বেয়া আমাক কি কি অপকাৰ কৰে। মই একদম ভালকে গম পাই গলো। তোমাৰ এইটোতো পেট বিষটো সৰু কথা গম পাইছা নাই?
সৰু কথা অ,
সেইদিনাঅন মই তোমাৰ কেছ এটা শুনিছিলোঁ কৈচে ৰ'বা মানে তোমাৰ সেইদিনাখন দেই একদম বহুত গৰম পৰি আছিলে মানে, গম পাইছানে, তোমাৰ মানে হ'ল বাৰু দেই তোমাৰ কেইদিনমান হ'ল এমাহ মান হ'ল মানে এ কি হ'ল মানুহ এজন মানে একদম পুৰা কাম কৰিবলে গৈছে গমপাইচা নাই, একদম গৰম মানে তোমাৰ অ, ফ'ৰটি ফাইভ ডিগ্ৰী মান হ'ব মানে ইমান গৰম, তাৰপিছত সেই গৰমত মানে মানুহজনে হাজিৰা কৰে। গম পাইছা নাই, হাজিৰা কৰিবলৈ গৈছে তাৰপৰা গোটেই দিনটো কি কৈছে গৰমত হাজিৰা কৰিছে এ ইমান পঞ্চল্লিশ ডিগ্ৰী গৰমত হাজিৰা কৰিছে দেই, তাৰপিছত সেইটো গৰমত মানুহটোৱে যেতিয়া তোমাৰ আঠ-ঘন্টা ন-ঘন্টা কাম কৰিব, তেনেহলে শৰীৰটো আৰু কিমান গম হব তুমি ভাবাচোন গম পাইছা নাই? ন এনে নৰ্মেল টেম্প্ৰচাৰ পঞ্চল্লিশ ডিগ্ৰী মানুটোৱে যেতিয়া গৰমত কাম কৰিছে তেনেহলে মানুহৰ শৰীৰো মানুহজনৰ শৰীৰৰ টেম্পৰেচাৰটো কিমান বেছি হৈ যাবগে?
অ, হয় সেইটো কথা হয় সেইটো কথাটো হয়ে এতিয়া আমাৰ তো-তোমাৰ তোমাৰ ধৰা আমাৰ যিসকল কাম কৰা লোক আছে তেওঁলোকতো গৰম-চৰম ক তেওঁলোকতো গৰম হলেও কাম কৰিব লাগিব।
কাম কৰিবই লাগিব অ এতিয়া এতিয়া চোৱা সেই মানুহজনে যে কাম কৰি আহিছে তোমাৰ মানুহজনেতো একদম কাম চাম কৰি আহিছে একদম মানুহজনৰ পুৰা গৰমত থাকিব পৰা নাই গম পাইছা নাই তাৰ পিছত তোমাৰ আহি মেলি কি কৈছা মানুহজনৰ একদম গৰমত মানে থাকিব পৰা নাই একেবাৰে লাষ্টত মানে ঠাণ্ডা খাবলৈ মন গৈছে গম পাইছা নাই তাৰপিছত মানুহজনে কি কৰিলে এতিয়া একদম ইমান গৰম উঠি আছে ঠাণ্ডা এটা খাই দিওঁ বুলি কি কৰিলে তোমাৰ পঞ্চাশ টকীয়া ঠাণ্ডা এটা ল'লে গম পাইছানে ঠাণ্ডাটো লোৱাৰ পিছত তোমাৰ যেতিয়া ঠাণ্ডাটো খালে খোৱাৰ পিছত তোমাৰ মানুহজন তাৰপৰা ঘৰলৈ গ'ল দেই মানুহজন ঠাণ্ডাটো খাই মেলি তমাৰ কল্ড ড্ৰিংকছটো খাই মেলি তোমাৰ ঘৰলৈ গ'ল ঘৰলে যোৱাৰ পিছত তোমাৰ মানুহজনৰ একদম পুৰা ঠাণ্ড ঠাণ্ডা হয় ঠাণ্ডা পৰি আহিল নহয় মানুহজন মানুহজনক একদম ঠাণ্ডা লাগিবলৈ ধৰিলে গম পাইছা নাই সেই পঞ্চল্লিশ ডিগ্ৰী গৰমত তোমাৰ সন্ধিয়া সময়লৈ মানুহজনৰ ঠাণ্ডা লাগিছে গম পাইছা নাই ঘৰ পাইছেগে মানুহজনক একদম ঠাণ্ডা লাগিছে ঠাণ্ডা লগাৰ পিছত কি হৈছে তোমাৰ ৰাতিলে মানুহজনৰ জ্বৰ উঠিছে গম পাইছানে তাৰপিছত মান ন ঘৰৰ মানুহে ভাবিছে তোমাৰ ই এনে নৰ্মেল জ্বৰ উঠিছে বুলি ভাবিছে গম পাইছ কিন্তু তোমাৰ সেই মানুহজন কিন্তু তোমাৰ ৰাতিপুৱালৈ কিন্তু ঢুকাই গ'ল গম পাইছা নাই তেনেহ'লে তুমি ভাবাচোন সেই কোল্ড ড্ৰিংকচটো তোমাৰ কিমান কিমান অপকাৰ কৰিলে তুমি ভাবা এতিয়া তুমি চোৱা দেই আমাৰ শৰীৰত এতিয়া ইমান ডিগ্ৰী ধৰি লোৱাক পঞ্চাশ ডিগ্ৰী গৰম হৈ আছিলে হয়নে নহয় পঞ্চাশ ডিগ্ৰী গৰমত যেতিয়া বৰফ গম পাইছা নাই ঠাণ্ডা এটা পৰিব পঞ্চাশ পঞ্চাচ ডিগ্ৰী গৰমত যেতিয়া তোমাৰ আহ মাইনাছত থকা ঠাণ্ডা পৰিব গম পাইছা নাই ঠাণ্ডা তাত যেতিয়া পৰিব তাত তেনেহলে তুমি ভাবাচোন ইমান গৰম আৰু ইমান ঠাণ্ডা যেতিয়া এক লগ হ'ব তেনেহলে কিমান ডাঙৰ এটা বিক্ৰিয়া ঘটাব পাৰে। হয় নহয়। এতিয়া উদাহৰণস্বৰূপেতো সেই মানুহজন ঢুকাই থাকিলে। গম পাইছা নাই। গতিকে তুমি ভাবাচোন সেইটো আমাক কিমান
হয় এনেই তোমাৰ স্মল স্মল যোনবিলাক চিমটম হৈ থাকে তোমাৰ আইচ ক্ৰীম এটা খাই দিয়া লগে লগে কি হৈ যায় বেছি গৰমত। আমাৰ এনে আমি যদি গায়ে ধুই দিওঁ তুমি খোৱাটো বাদ দিয়া। কৰবাৰ পৰা আহি গৰমত গা মূৰতো তিয়াই গা ধুই দিলে পানী লাগি যায় আৰু তাতকে যদি ঠা ঠাণ্ডা বস্তু এটা যদি আমি খাই দিওঁ। খাই দিয়াৰ লগে লগে চাডেনলি টেম্পৰেচাৰ চেঞ্জ হৈ যায় ন। চডেনলি টেম্প টেম্পচাৰ চেঞ্জ হোৱাৰ লগে লগে তাৰ গোটেই হেৰি চেঞ্জ হৈ যায় এনভাৰনমেণ্টটো চেঞ্জ হৈ যায় আৰু কি হয় আৰু বোলে আৰু বোলে গোটেই বস্তুটো প্ৰাকৃতিকভাৱে বনাইছে। এতিয়া বেলেগ কথা। এতিয়া মই সেইদিনাখনি জনামতে এতিয়া মই সেইদিনাখনি এতিয়া মই সেইদিনাখনি জনামতে ইয়াত আমাৰ ইয়াতে মানে যোনবিলাক সৰু সৰু যোনবিলাক আইচ ক্ৰীম ফেক্ট ৰী আছে।
উম।
সেই আইচবিলাক আমাৰ এইবিলাক পানী আইচ বিলাক যেনেকে ফ্ৰিজত দি থ'লে আইচ হৈ যায়। সেইবিলাক আইচ নহয় নহয় গম পাইছা নাই। সিহঁতৰ মই শুনা মতে এই আইচবিলাক ক'ৰ পৰা আনে গম পাইছা নাই? এইবোৰতো বহুত দামী দামীয়ে অ' বহুত বহুত দামী দামী আইচ থাকে মানে। সিহঁতি এই আইচবোৰ আনে বোলে ইউজ কৰা। এই হেৰিয়ত অ' এই ডেড বডি থ'বলৈ যে ইউজ কৰে‌ যে হেৰিবিলাকত যে মেডিকে মেডিকেল মেডিকেলবিলাকত যে, মেডিকেলত ব্যৱহাৰ কৰা সেইবিলাক ঠাইৰ পৰা আনি এইবিলাক ইউজ কৰা বিলাক আনে আনি পেলাই বনাই। কিন্তু মই জনামতে এইখিনি ইমান ই হয় ইমান ই ইমান ভুল বুলি মই গম পোৱা নাই ভুল বুলি ভবা নাই। কাৰণ হয় আচলতে যোনখিনি ব্যৱহাৰ কৰা আজিকালি সেইবিলাকৰ মাজত কেতিয়াবা দেখা পাওঁ, আইচক্ৰীমবিলাকৰ মাজত ঢেৰ কিবা কিবি পৰুৱা ওলাই বেয়া বস্তু ওলাই। আকৌ আকৌ যোনবিলাক তোমাৰ সোৱাদৰ কথা কৈছোঁ সোৱাদত ক্ষেত্ৰতো সংসাৰৰ চেনি বা চুগাৰ নে দৰা। হয় নাই? আকৌ আকৌ তোমাৰ তাতে ফ্লেভাৰ ফ্লেভাৰ দিব তাৰপিছত তাতে ইমান ভাল ভাল পানী ব্যৱহাৰ নকৰে বা চাইণ্টিফিকেলি বা চফা চফাকৈ গোটেই কামখিনিও নকৰে। সেইখিনি দেখিয়ে থাকোঁ আমাৰ ইয়াত ওচৰতে এটা ফেক্টৰী আছে আমাৰ আগৰ টাউনখনত। তাৰ তাৰ সেইটো বেলেগ কথাখিনি গম পাইছা নাই? গতিকে গোটেই আইচ কল্ড ড্ৰিংকচৰ ক্ষেত্ৰতো একে আকৌ।
এই তোমাৰ কোল্ড ড্ৰিংকচটো খাই দিলে কি হয় গম পাইছানে আমাৰ হৃদ যন্ত্ৰটোৰ তোমাৰ প্ৰব্লেম হ'ব পাৰে।
আৰু তোমাৰ কি অ' পাকস্থলীটো কিন্তু আমাৰ ক্ষতি কৰিব পাৰে পাকস্থলীটো গম পাইছা নাই? পাকস্থলীৰ ক্ষতি সাধন কৰিব পাৰে কল্ড ড্ৰিংকচে। গতিকে আমি সেইটো যিমান বাৰু খাব নালাগে আৰু কি হয় তাততো তুমি কৈছা এতিয়া চুগাৰ আছে চুগাৰ বহুত আছে। এতিয়া কি হয় তোমাৰ সেই চুগাৰ থকা ডায়েবেটিছ থকা মানুহবিলাকেও কি কৰে সেই মানে কল্ড ড্ৰিংকচবিলাক বহুত খোৱা দেখা যায়। গতিকে সেইটোতো তেওঁলোকৰ কাৰণে বহুত বেয়া হয়নে নহয় বাৰু?
উম, উম, উম, উম নিশ্চিতভাৱে নিশ্চিতভাৱে। কাৰণ কাৰণ কি হয় তোমাৰ গোটেই সংসাৰৰ যিহেতু ফ্লেভাৰ আৰু চুগাৰ মিলাই থৈ থাকে ডায়েবেটিছ কিমান কিমান পৰিমাণে বাঢ়ি যাব আৰু আৰু-আৰু তৃতীয় কথা গোটেই গোটেই প্ৰস্তুতি বা গোটেই পদ্ধতিসমূহ তাত লিখি থোৱা থাকে। যে আৰ্টিচ আৰ্টিফিচিয়েল কে বনাই থোৱা আছে, ইয়াত কোনো ধৰণৰ ফল ব্যৱহাৰ কৰা নাই বা প্ৰাকৃতিক ফল ব্যৱহাৰ কৰা হোৱা নাই। ফ্লেভাৰ ব্যৱহাৰ কৰা হৈছে বুলি লিখি থোৱা থাকে হয় নে নহয় বাৰু?
হয়, হয়, নিশ্চয়, নিশ্চয়।
এতিয়া আমাৰ ঠাণ্ডা দিনত এই মানুহ বিলাকে যথেষ্ট খোৱা এই বস্তু বিলাকৰ আচলতে প্ৰায়ভাগেই তোমাৰ ভেজাল দেখা পোৱা যায় বা বেমাৰৰ গৰম দিনত বেমাৰৰ আটাইতকৈ কাৰণ সেইটো, কিন্তু মই আৰু এটা কথা লক্ষ্য কৰিছোঁ আকৌ দেই কি গম পাইছা নাই? এতিয়া ছ'চিয়েল মিডিয়াত বা আমাৰ মানুহবিলাকৰ ঘৰত এই কথাবোৰ অলপ অলপ বুজি পাইছে আকৌ। চব কথা নকওঁ অ, এতিয়া কি কয় আজিকালি আজিকালি ঘৰৰ মানুহে কি কৰে যোনবিলাকৰ ঘৰত ফিচ আছে তেওঁলোকে ঘৰত হেল হেল্থ উঠি তোমাৰ আইচক্ৰীম বনাই খায় ধৰা কিছুমানে এইবিলাক যোনবিলাক ফল-মূল আছে ফল-মূলবিলাক দি নাৰিকলৰ পানী দি নাৰিকলৰ পানীৰ সতে হেৰি কৰি খায় বা কিছুমানে নি নিজেই তোমাৰ অটচ চটচৰ পৰা ধৰি কল, গাখ এইবিলাক ইলাচি চিলাচি দি ধুনীয়াকে বনাই খায় ঘৰতে। কথাখিনি কৈছো হয় নে নহয়, নহয়, যি হলেও, যি হলেও অ, যি হলেও তোমাক সেইটো তাতকে যি হলে অলপ, অলপ স্বাস্থ্য নহয় হেৰি নহয় জানো? হেল্থি নহয় জানো হেল্থি নহয় জানো? এইখিনি এতিয়া ৰিৱলিউছন দেখিচ আজিকালি মানুহ বিলাকে আকৌ এইবিলাক খোৱাৰ উপৰি আজিকালি মানুহে কি কৰে বিলাকৰ কথা কৈছো যে যোনবিলাক হেল্থি ফ্ৰুইটছ আছে। ফ্ৰুইটছৰ ক্ষেত্ৰতো একেই বাৰু কাৰণ আজিকালি এ, তোমাৰ বদ বিকাশ ফল-মূল বিলাক ক, যথেষ্টখিনি ভেজাল লাগে। দেখা পোৱা যায়। কিন্তু অ, কিন্তু তথাপিতো তেওঁলোকে যি সমূহ ব্যৱহাৰ কৰিছে চাগে ভালে ব্যৱহাৰ কৰিছে। মই জ নো হয়, কাৰণ এই ক্ষেত্ৰত মোৰ মতে এই বস্তু বিলাকে আচলতে বেছিকৈ বিপদত পেৰে যে সকলো কথা নাজানিলে আচলতে আমি আচলতে বিপদত পৰিম মানে কথা
পৰিমে, পৰিমে অ, এতিয়া মই, মই সেইটো কাৰণে তোমাৰ আজিকালি কল্ড ড্ৰিংকচ বিলাক নাখাওঁ নহয়। গম পাইছা নাই মই তোমাৰ কি বৰ ধুনীয়াকে নেমু পানী খাওঁ। নেমু পানীটো খালেতো বহুত কাৰণত ভাল এতিয়াতো তোমাৰ আৰু এতিয়া নেমুটো তোমাৰ জাতীয় ফল বুলিও এতিয়া সেই ঘুখ ঘুখনা কৰা হৈছে হয় নহয়। কাৰণ কেলে মানে এতিয়া নেমুত চব গুণে আছে গম পাইছা নাই। বহুত ৰোগৰ প্ৰতিষেধকো হয় আৰু গৰম দিনত। মানে নেমুতটো এক্দম উত্তম বস্তু আৰু পাইছ আমাৰ একদম পুৰা শৰীৰটো মানে ঠাণ্ডা পনাই ৰাখে। নেমুটোৱে অ, সেইটো কাৰণে মই নেমু চৰ্বত বনাই খাও। আকৌ নাৰিকলৰ পানী খাওঁ অ'।
ক'ত খাব লাগে, থেকেৰা যে থেকেৰা, থেকে থেকেৰা টেঙা পানী খাব লাগে। তাৰ পিছতে আকৌ কিছুমান কিছুমান মানে কি কয় সেই বগৰীৰ দিনত বগৰীবোৰ শুকুৱাই বগৰী গুৰি বনাই নহয়। ঘৰতে বগৰী গুৰি হেৰি কৰি খাব লাগে। আকৌ তোমাৰ ঠাণ্ডা দিনত এটা কাম কৰিবা মই কৈছো শুনা
অ'।
দুটা, দুটা বটল আনি ল'বা তামৰ বটল যে
উম।
অনলাইনতে পাই নহয় তামৰ বটল
অ'।